অ', হয়, কওঁকচোন। মই অকমান ওলাই আহিলো, ৰাস্তাৰ ফালে।
ক'ত ওলাই গৈছে?
মই এই ফিল্ডৰ চাইডে আহিলো, অকণমান খোজ কাঢ়িব কাৰণে।
হয় হয়।
আপুনি কি কৰিছে?
অ', মই এতিয়া এই ৰুমত সোমাব লৈছোঁ আৰু।
অ'।
মানে বজাৰত গৈছিলো।
বজাৰত গৈছিল ন?
শাক, শাক পাচলি একো নাছিলে, লৈ আহিলোগে।
অ', হয়।
আজি মানে ৰাতিৰ খাদ্যৰ কাৰণে।
আজি কি খাব ৰাতিকে?
আজি মই আনিলো, আপোনাৰ কোমোৰা আনিলো, পটল আনিলো। ৰাতিৰ সাজৰ কাৰণে আৰু।
হয় হয়।
অ'।
কোমৰাটো একচোৱেলি খাব লাগে বাৰু, গৰমৰ কাৰণে।
হয় হয়, আকৌ আপোনাৰ পাপৰো আনিছো, পাপৰ আপোনাৰ পুৰি কিনি খাম। পাপৰ মানে বহুত দিন খোৱা নাই।
হয় হয়।
তাৰপিছত লগৰ এজনে আকৌ ল'গ পালে ৰাস্তাতে।
অহ।
তেখেতে মানে মোক অলপ আচাৰ দি পঠালে।
আচাৰটো, কিহৰ আচাৰ?
হা হা?
আচাৰতটো কিহৰ আচাৰ?
এইটো কিবা আমৰ আচাৰ নে কিহৰ আচাৰ।
অ'। আমাৰ আচাৰটো খাই ভালেই লাগে বাৰু, ইমান বেয়া নালাগে বাৰু।
হয় হয়, আচাৰ, আচাৰ আপুনি কি কি আচাৰ খাই পাইছে বাৰু?
আচাৰ মই, তেতেলী আচাৰটো খাই পাইছো
তেতেলী আৰু
আৰু বা-বাঁহৰ গাছৰ-?
বাঁহৰ গাছৰ আচাৰো থাকে নেকি?
মানে খৰিচাৰ পৰা বনাই যে! বাঁহৰ গাছ, মানে বাঁহৰ গাছৰ পৰা পাৰি মানে বনাব আচাৰটো। আৰু জলফাই আচাৰ খাইছোঁ।
হয়।
মূ-মূলা আচাৰ খাইছোঁ।
হয়।
জলকীয়া আচাৰ!
হয়, হয়।
এনেকে খাইছো বহুত কেইটা।
অ', অ', অ' ভালেই।
ঘৰতো কেতি, আমাৰ বনাই থৈছে কিছুমান আচাৰ। জ-জলভাই পৰা।
হয়, হয়।
আপোনালোকৰ আচাৰ বনাই নাই ঘৰত?
বনাই বনাই, নিশ্চয় বনাই।
অ' আমলখী আচাৰো খাইছো বাৰু।
হয়, হয়।
ভাল লাগে তেনেকে খাই, ভাতৰ লগত।
আৰু কি কি আচাৰ খাইছে?
আৰু তোমাৰ মই আচাৰ সেইকেইটা আৰু মই কোৱা কেইটা। এনেকে, কেতিয়াবা এনেকে দোকানৰ পৰা কিনাটো খাওঁ, মিক্স পিকুলটো যে।
হয়, হয়।
চব মানে, সানমিহলি যে হৈ থাকে।
হয়, বুজিছো, বুজিছো।
সেইটোও খাইছোঁ।
হয়, হয়।
ভালই বাৰু ভাতৰ লগত কেতিয়াবা, নিৰামিষ ভাত হ'লেও মানে আচাৰ অকণ হ'লে মানে খাবলৈ মন যায় আৰু।
বুজিছো, বুজিছো। এহে বাকি আজি ভাত কিহেৰে আপোনাৰ, ৰাতি?
আজি ভাতটো তোমাৰ, হেৰি বনাম বুলি ভাবিছো কাচকল। তাৰপিছত কাচকল আলু ভাজি বনাম তোমাৰ আৰু দাল ঔটেঙা দি বনাম।
হয়, হয়।
তেনেকা
আপোনাৰ লগৰ এজনক মই ফোন কৰিছিলো।
হয়।
মানে অলপ আগত, তেখেতে দেখোন মাংস ল'লো বুলি ক'লে, আপুনি মাংস নাখায় নেকি আজি?
একচুৱেলি মই, ব্ৰইলাৰ মাংসটো অলপ খাবলে মানে এৰিছো মানে।
হয় হয়, কিয় বা?
মানে কি ব্ৰইলাৰ মাংসটো আপুনি জানেই, বহুত অপকাৰী বস্তু।
বেয়া হয়, বেয়া হয় খাব নালাগে বেছিকে।
মানে মোৰ অলপ পেটৰ প্ৰব্লেম হৈ আছে।
অ অ।
সেইকাৰণে মানে ব্ৰইলাৰ মাংসটো অলপ এৰিছো মানে।
আটচ্ছা আটচ্ছা। যিমান পাৰি নোখোৱাকে থাকিলে ভাল বয়লাৰ।
হয় হয়, মানে খালে ডাইৰেক্ট লোকেলটোৱেই খাব লাগে।
হয় হয়।
এইবোৰ মানে কি বয়লাৰবোৰ এৰিব লাগে মানে খাবলে।
হয় হয়।
মানুহৰ মানে স্বাস্থ্য বেয়া কৰি দিয়ে।
হয়, আপুনি একদম ঠিক কথা কৈছে।
খালে পইচা দি ভাল বস্তু এটা খাব লাগে, এনেই মানে কি হ'য় সস্তাত পালো বুলি মানে যিটি বস্তু কিনি খাব নালাগে মানে।
আপোনাৰ, আপোনাৰ চিন্তাধাৰাক মই মানে বহুত ভাল লাগিছে মানে শুনি। বহুত মানে ভাল কথা কৈছে, আজিকালিৰ দিনত মানে এনেকুৱা ভাল কথা কোৱা মানুহ মানে মই দেখা নাই মানে, মানে নোহোৱাই হৈছে। ইমান ভাল চিন্তাধাৰা মানুহ।
একচুৱেলি মই চিন্তাটো ভালেই কৰো। কিন্তু, কি ক'বা পৰিৱেশৰ লগত মিলি কেতিয়াবা মানে বস্তুটো খা-খাই দিবলগীয়া হয় মানে।
হয় হয়, বুজি পাইছো বুজি পাইছো।
প্ৰব্লেমত পৰি মানে খাবলগীয়া হয়, বাধ্যকৰ হৈ যাওঁ মানে।
পৰিৱেশ নে পৰিস্থিতি?
পৰিস্থিতিৰ কাৰণে মানে।
অ' পৰিস্থিতিৰ লগত খাপ খাব জানিব লাগিব বাৰু, সেইটো এটা কথা।
হয় হয়।
হয়, বুজি পালে?
উম।
অ'।
বাৰু একো নাই বাৰু মানে যাৰ যি মন আ খাবলে ইচ্ছা।
অ'।
তেনেকে খালেই হ'ল আও। কিনো খোৱা বোৱাৰ লগত বাৰু কোনো কথা নাই। যাৰ যি মন যায় খাব।
হয় হয়।
আমি তোমাৰ এইটো কবলগীয়া কথা নাই।
হয় হয়।
ন?
হয়, আপুনি একদম ঠিক
আপুনি আপুনি আপোনাৰ আপোনাৰ হে হেল্ল'!
হেল্ল'! শুনি আছো, শুনি আছো কওক।
আপোনাৰ মাংস খাব মন গৈছে আপোনাক কোনোবাই কিবা কৰিব পাৰিব জানো?
নাই কোনো একো কৰিব নোৱাৰে।
সেইটো কথা, মানে যাৰ যি মন খাব পাৰে আৰু।
অ', নিজৰ মনৰ কথাহে আপুনি কি খায়, কি নাখায়, আপুনিতো এখন স্বাধীন দেশত আছে ন, গণতান্ত্ৰিক দেশ, আপুনি নিজে চিন্তা কৰিব পাৰে কি কৰো, কি নকৰো ভাল বেয়া।
সেইটোৱে।
হয় নে নহয়?
সেইটোৱেইটো।
হয় নে নহয় কথাটো?
সেইটোয়ে, আপোনাৰ আজি মন গৈছে মাছ খাইছে, কাইলৈ মন গৈছে মাংস খাইছে।
হয়।
আপোনাক, কোনোবাই কিবা কৰিব পাৰিব নেকি?
নোৱাৰে নোৱাৰে।
সেই তেনেকুৱা কথা আৰু। একো নাই, খোৱা বোৱাটো নিজৰ লগত কথা ন।
হয় হয়, পিছে আপোনালোকৰ ফালে বতৰ কেনেকুৱা আজি?
বতৰটো মানে আজি অলপ মানে অকণমান ৰ'দ দিছে অলপ, ডাৱৰীয়া কৰি আছে মাজে মাজে।
হয় হয়, হয়।
মানে অলপ বিজুলীও মৰা দেখা পোৱা গৈছে মানে আজি।
হয় হয়।
বিজুলী, বিজুলী মাৰি থকা দেখা পোৱা গৈছে হয়তো ৰাতিলে বৰষুণ দিব যেন পাওঁ।
হয় হয়।
গৰমটোলে চাই।
উম, গৰম আজি বহুত দিছে দেই সঁচাকে।
হয়, হয়।
আৰু গৰমৰ দিনকেইটা আহিব আছেই।
যিহেতু এইটো জুলাই মাহ নহয় জানো।
অ' জুলাই মাহত মানে আপোনাৰ শাওণ মাহত আচলতে বৰষুণ দিয়ে, একচুৱেলি। চাবলৈ গ'লে, শাওণ মাহটোত গোটেই শাওণ মাহটো বৰষুণ দিয়ে, অসমীয়া শাওণ মাহ।
হয়।
হয়, আপোনাৰ শাওণ মাহৰ পিছতহে গৰমটো দিয়ে মানে ভাল গৰমটো।
আচলতে এইটো বত তৰ মানুহৰ খেতি-প, আচলতে এইটো বতৰৰ মানুহৰ খেতি-পথাৰ বতৰ।
হয়, হয়।
মানে খেতিয়কৰ কাৰণে বহুত লাভ হয়, মানে বৰষুণ দিলে।
হয়, হয়।
মানে কি তেওঁলোকৰ, বৰষুণ দিলে, সেইটো খেতিটো কৰিব পাৰিব।
উম, বুজিছো।
বৰষুণতটো নিদিলে
উম নোৱাৰে, নোৱাৰে নিশ্চয়কৈ নোৱাৰে।
গতিকে মানে তেওঁলোকৰ কাৰণে ব-বৰষুণ বহুত প্ৰয়োজন হয়।
হয়, হয়।
হ'লেও প্ৰায়বিলাক মানুহৰ খেতি আজৰি হৈছেগে বাৰু।
হয়।
ঠায়ে, ঠায়ে।
উম, আপোনালোকৰ খেতি কৰে নাই?
আমাৰ খেতি কৰে বাৰু।
অহ'। আপোনালোকে বেলেগক খেতি কৰিব দিয়ে নে, নিজে কৰে?
নাই আমি নিজে কৰোঁ।
নিজে কৰে নেকি?
হা, হা।
অ, ' এ গৰু দি হাল বায় নে, ট্ৰেক্টৰ দি হাল বায়?
অ' হয়, আপুনি ঠিক কথা সুধিছে বাৰু। আগৰ দিনত মানুহে গৰু ব্যৱহাৰ কৰিছিলে।
হয়।
গৰু দি মানে হাল বাইছিলে।
উম।
আজিকালি মানে কি হৈছে, আধুনিক যুগ হৈছেটো।
হয়, হয়।
মানে কি তোমাৰ চব, ট্ৰেক্টৰ মানে আজিকালি ওলাইছে।
আপোনালোকে ট্ৰেক্টৰ ব্যৱহাৰ কৰে নে, গৰু ব্যৱহাৰ কৰে, হাল বাবৰ কাৰণে?
আমি আগতে গৰু ব্যৱহাৰ কৰিছিলোঁ, যেতিয়াবা ট্ৰেক্টৰ ওলালে ন' তেতিয়া মানে ট্ৰেক্টৰ ব্যৱহাৰ কৰিব ল'লো।
অ' এনে ভাড়া কিমানকে লয়নো ট্ৰেক্টৰত?
ট্ৰেক্টৰ তোমাৰ বিঘা চিষ্টেম লয়।
বিঘা, এক বিঘাত কিমান?
একবিঘাত তোমাৰ, তিনিশ টকাকৈ লয়, বিঘা হয়।
বাহ।
তেনেকে লয় মানে।
উম, ঠিকেই।
তাৰপৰা তোমাৰ মৈ মাৰি দিলে, তোমাৰ ট্ৰেক্টৰৰ লগত মৈ মাৰি দিলে, চাৰিশ টকাকে লয়।
অ', তিনিশ আৰু চাৰিশ, ট'টেল সাতশ টকা হ'ব।
মানে কি? নাই, নাই, তিনিশ চাৰিশ মানে হেৰি এক্সট্ৰা মানে, মৈমা মৰা পইচাটো এক্সট্ৰা, আৰু হাল বোৱাটো এক্সট্ৰা মানে। আপুনি মানে একবাৰ মানে, এক চাহ যেনিবা বোকাটো বাঢ়ি থলে ন।
হয়, হয়।
তাৰপৰা নেক্সট চাহ, যেনিবা আপুনি একেবাৰে ফিনিচিং বোকাটো দি দিওঁ বুলি ক'লে যেনিবা ত, মানে মৈ চিষ্টেম আছে টেক্টৰত।
হয়, হয়।
মানে মৈতো মাৰি দিলে মানে, তোমাৰ বোকাটো ধুনীয়া হৈ যায়, ৰুব পৰা হৈ যায়।
হয়, হয়, আপোনাক কিমান মান পৰেগে টোটেল?
টোটেল?
অ।
টোটেল তোমাৰ, আমাৰ মাটি চাৰি বিঘা আছে।
হয়।
চাৰি বিঘা তোমাৰ চাৰি চাৰিগুন ষোল্লশ। তোমাৰ দুহেজাৰ মান যায়গে আৰু।
দুই হাজাৰ ন?
হয় হয় হয়।
তাৰপিছত আকৌ ৰোৱনী আপোনালোকে আনে নেকি?
হয় হয় ৰোৱনীটো আনিবলগীয়া হয়।
ৰুৱণী কেনেকে দিয়ে সিহঁতক পইচা?
ৰোৱনী তোমাৰ তিনিশ টকাকে লয় দিনত দিন হাজিৰা।
অ এক দিনত?
হয় হয়।
অ ঠিকেই লয়।
মানে তেনেকে ঘৰত ৰুব পৰা মানুহ নাই যে।
অহ।
সেইকাৰণে মানে ৰোৱনী লগাবলগীয়া হয়।
কি কৈছা?
ঘৰত মানে তেনেকে মানুহ নাই যে ৰুব পৰা।
উম।
সেইকাৰণে মানে ৰুৱনী লগাবলগীয়া হয়।
অ অ বুজিছো। ঠিকে আছে। আমাৰ খেতি কৰে বাৰু।
অ নিজে কৰে নে বেলেগক দিছে?
আমি আপোনাৰ নিজে কৰো দেই।
উম।
আমি নিজে কৰো।
আপোনালোকৰ কি কি খেতি কৰে?
আমাৰ ধান খেত
ধান খেতি?
হয় হয়। ধান খেতি আৰু সৰিয়হ খেতি, আমি নিজে কৰো খাদ্যৰ কাৰণে মানে এইটো এই দুটা বস্তুয়ে লাগে ন। মানুহক।
হয় হয়।
বুজি পাইছে
আচলতে ধান খেতিটো মানুহৰ প্ৰধান খাদ মানে খেতি ন।
হয় হয় আপোনাৰ আমাৰ ধান খেতি কৰো, আলু খেতি কৰো, সৰিয়হ খেতি কৰো আমি মানে ঘৰুৱা খাদ্য খাওঁ মানে গম পাইছে নাই।
হয় হয়।
স্বাস্থ্য বিলাক মানে তেতিয়া ভাল হৈ থাকিব মানুহৰ।
হয় হয় আপুনি ঠিক কথা কৈছে।
আপুনি যেতিয়া ঘৰুৱা খাদ্য খাব, তেতিয়া আপুনি নিজে গম